হেল্ল' হেল্ল' অহ কি কৰি আছা।
হেয়া ৰাস্তাত ফুৰিব আহিছোঁ।
অ', গৰম লাগিছে নেকি?
অ', গৰম লাগিছে।
অ'। মই আকৌ ভিতৰতে সোমাই আছো গৰমত লাইনতো গৈছে এনেকেই বহি আছো বিচনী এখন লৈ
অ', লাইন নাই বাৰু মী এ গৰম হলে উ
অ', কলে নে আৰু কোনোবা গৈছে।
আ, অ', ভণ্টি এজনী আহিছে লগত।
অ', এনে বতাহ খাব গৈছে আৰু। ভাত কি বনা
ভাত বনোৱাই নাই লাইট নাই নাই নাই বনোৱাই নাই।
অ', দেৰি
বনাম দেৰিকে
অ'।
মই আকৌ ভাবিছোঁ আজি নবনাও এ গৰম বনাবই মন যোৱা নাই লাইনতো নাই যে একো ইচ চাহ যোৱা নাই বনাব উম মাৰ্কেটত বাহিৰত গৈছিলো যে তা অ'।
অ', অ', লৰা অ', অ'। ল'ৰা ছোৱালীকেইটা পঢ়ি আছে যে এইকাৰণে বনোৱা নাই।
অ', অ', লাইনতো গৈছে পঢ়িবও দিগদাৰ হৈছে চাগে লাইট জ্বলাই দিছে
অ', অ'।
অ', অ', চাৰ্জিং লাইট জ্বলাই দিছে আৰু।
অ', অ', চাৰ্জিং লাইট জ্বলাই দিছো।
অ', মোৰ আকৌ টোপনি গৈছে ছোৱালীজনী মা মাৰ্কেটত গৈছিলো যে আহিলো আহি বস্তু চস্তু লৈ আহিলো বাহিৰত কিবা কিবি খাই আহিলে তাৰপিছত এতিয়া টোপনি টোপনি গৈছে শুই দিলে।
অ‌', অ।
লাইনতটো আহিলে আৰু বজাৰ পাতিবলাক সামৰিম আৰু লাইনতটো নাই যে বহি আছো গৰম তালৰ ক হা
কি কি আনিলা বোলো
অ', এনে মানে বিলাহী মাছ মাংস এনেকে মানে পাচলি বজাৰ কৰিছো আৰু
অ', অ'।
উম, ঠাণ্ডা আনিছো খাব কাৰণে
হয় নেকি, ঠাণ্ডাতো ঠাণ্ডাত বহুত ভাল ঠাণ্ডাতে বোলো বহুত ভাল না
অ', গৰমত একে ভিতৰখনন জ্বলি পুৰি আহিছে যে সেইটো কাৰণে ঠাণ্ডা আনিছো খাব। কগানে
অহ।
অ হ আনিছো নেকে আপেল কল আনছো। নবনাও বুলিয়ে ভাবিছ ছো মই নবনাও গৰম নাই গৰমটো কাৰণে লাইনতটো নাই যে সেইটো কাৰণে ভাত ন বনাও আজি। তবা কিবা আনিছো ম'ম' ম'ম' আনিছ ছিলো যে তাৰপাছত সেয়া খালোঁ আকৌ বে আৰু কিবা আনি হা, কি কলা।
হা, ফুৰিব যাবা নেকি
কি ক'লা।
ফুৰিব যাবা নি
অ', কেতিয়া ফুৰিব যাবা। ক'ত যাব নো?
কালি মানে ফুৰিব যাম এইফালে ৰাস্তা ফালে যাম আৰু জাল
ৰাস্তা পিনেহে যাবা এনেে বেলেগত নোযোৱা নেকি কৰবাত।
যাম মাৰ্কেটৰ ফালে যাম।
অ', না আলহী খাব যাবা মানুহৰ ঘৰত যাব না নে এনে কিবা জেগা চাবলৈ যাব বা।
জেগা চাবলৈ যাম।
অ', আৰু কোনোবা যাব নেকি?
আৰু যাব মোৰ ভণ্টি যাব লগত আম্মা সুবিধা য
অহ।
লৰা-ছোৱালী
অ', গাড়ী ভাৰা কৰি যাবানে? চবে মিলাপতি এনেকে যাবা আৰু।
অ', তেনেকে কম আৰু।
চাই ল' অ', চাই ল' জনাম দিয় বাৰু। কাইলৈহে যাবা।
অহ, কাইলৈও যাম অ'।
অ', কাইলৈ মানে জনাম আৰু।
অহ।
তুমি কি বনাবা বাৰু ৰাতিলৈ এতিয়া?
কি বনাম মানে এতিয়া দালি বনাম আৰু
উম।
বিলাহীৰ চাটনি কৰি আৰু।
উম, বিলাহী চাটনি কেনেকে কৰিব? পুৰি কিনে নে কি?
উৰি কেনে হেৰি কৰি বোলে এনেকে আমলেট।
কি কৰি। অ' তেলত ভাজিলেনেে নে এনে চৌকা জুই আঙঠাৰত সোমাই দি। কিমে এনেকে পুৰিম।
অ' অ' চৌকাত ভাজি হেৰি কি লৈ পেলাই।
অ' মই আকৌ বনালে আকৌ হেৰি কৰো এনেকে। তেল দি কিনে কেৰাহিত তাৰপিছত তেলত এ অলপ দুফাল কৰি কিনে ভাজি লওঁ ভাজি লৈ তেনেকে মানে কেঁচা জলকীয়া। দিও সৰু সৰুকে কাটি কিনে তাৰপিছত পিয়াজটো মানে ভা পিয়াজটো ভাজি নলও। বিলাহীটো ভাজি লওঁ। তাৰ পিছত দুইটাই এনেকে পিয়াঁজ আৰু কেঁচা জলকীয়া অলপ নিমখ দি কিনে মোহাৰি লও মোহাৰি লৈ তাৰপিছত বিলাহীটো মানে পিটিকি দিওঁ আও তেনেকে তুমি তেনেকে বনাইছা নেকি
বনাম আও
অহ উম
দেৰিকে বনাব চাগে ন?
অ
লাইন আ লাইন লাইন আ আহিলে বনাবা আও।
লাইন আহিলে বনোৱা।
উম -উম নবনাও দিয়া এনেকেই ঠিক। ঘৰ ঘৰলৈ আহি আছে নে।
আ